অ', ইগিলা ই ইজেন ম কথা যে কিবা কলা যে প্ৰচেছ থাকে কিবা
অ', মই কৈছো এইবোৰ মানে তুমি যেনকে তেনেকে ললে নহয় আৰু এইবোৰ মানে তুমি এক্সপিৰিয়েঞ্চ মানুহৰ পৰা যোৰ ট্ৰেইনাৰ থাকে এইবোৰ লোৱাৰ হাৰৰ পৰা মানে তুমি সু ফুচ কৰি কিনেহে ল'ব লাগে তাতে মই কৈ দিয়ে গাইড কৰে কেনকে লয় এক্সপাৰ্টচ বোৰে তুমি এনে ল'ব নোৱাৰা এইবোৰ বস্তু
আচ্ছা গাইত্ৰীক কৈ থই দিওঁ, উম
তাৰ পিছত সি মানে কি জানা সি মই জিম যোৱাৰ কেইদিনমান আগতে সি গৈছিল আৰু মোতকে অলপ আগৰে সি তেতিয়া সি খিণমিন আাছিল আৰু মোৰ প্ৰথম জিম যাওঁতে খিনমিন বহুত
অ'
তাৰ পিছত মানে উম উঠৰি সেইকেইদিন ৰেগুলাৰ আহিল কেইমাহ মান কেইমাহ মানে বাদ দিয়া বছৰ মান ৰেগুলাৰ আহিল তাৰপিছত তাক মাজতে দেখা ন পাই গলো বহুত দিন দেখ নাপা হৈ গেলোঁ হা তেতিয়ালৈকে সি নৰ্মেলে আৰু ক্ষণমিনে আৰু ইমানো বডি নাই তাৰপিছত হঠাতে সি একদিন একদিন আহিলে অ ভাই কি কি ফুলি গৈছে সি মানে মানুহটো বেলেগে আৰু ফুলি গৈছে পুৰা ৱেট বাঢ়ি গৈছে বডি চডি পুৰা ফুলি গৈছে তাৰ, তাৰছত তাক মই সুধলো এ ইমান ফুলি কেনকে গেলি বা সি মোক কৈছে সি বোলে একদিনত ছয় ন সাত বাৰ খায়, সি কৈছে সি বোলে অ', তাৰপিছত সি বোলে গেইনাৰো লৈছে প্ৰটিনো লৈছে এনকে ক
অ'
সেইকাৰণে বোলে সি এক্সট্ৰা পইজা আৰু খাইও বোলে যিদিয়া খাই দিয়ে তাৰপিছত তাৰ লগৰ এটাৰ পৰা গম পালো যে সি বোলে ইন্জেকশচন মাৰছে
ত
ইঞজেকশ্যন মাৰা কাৰণে মানে সি এনকে জিম নাহাৰ পিছতো হঠাতে ফুলি গেছে মানে তাৰপিছত সি হে হা হা
ত স ইনজেক্যন লৈছে এতিয়া বডি ন বয়া নহব তাৰ
মানে তুমি ই্জেক্চন মাৰলে জিম যোৱা নোযোৱা তোমাৰ বডি টো সেনেকে ৰাখিব কেইদিনমান
কি কোৱাবে তাৰপিছত
তাৰ পিছত মানে সি সেনকে উ ইঞ্জেক্যচন ল এই ল ফুলি গৈছে তাৰপিচত বহুত হেভি হেভি মাৰা হল ষস্ত্ৰেনত ও বাঢ়ি যায় না তোমাৰ এইটো বস্তু এইতোমাৰাৰ পিছত গা- চা গৰম হৈ থাকে টো পুৰা হেভি হেভি মাৰে তাৰপিছত সেনকে বহুতিন গ'ল ৰবা তাৰ তাৰপিছত সি সেনকে কৈ থাকে সি বোলে ছয়বাৰ খাইনাৰ টিন চবকে ইটোৱে কৈ থাকে বহুত মাহটো কলাক সি এতিয়া আকৌ আহা কৰিছে জিমত দেখা হৈছো। এতিয়া আকৌ সি আগৰ নিচিনা নাই গোটেই শিনাই গৈছে ৰবা এতিয়া নতুনকে। এতিয়া চাগে ইঞ্জেকশন লোৱাৰ পইচা নহোৱা হৈছে তাৰ। আগৰ নিচনা হৈ আহিব ধৰছে সি ৱেটও কমছে তাৰ।
আচ্ছা।
অ তাৰমানে যোন যোন চিনাকি চবে কৈছে আৰু সি ইনজেকচন লোৱা বুলি।
এইবিলাক কৰি কিবা নাপায়।
নাজানো বডিটো কাৰনে আৰু ইনজেক্ন ল'লে তোমাৰ পিঠিত গটি গুটি আহি যাই তাৰ পিঠিত গুটি গুটিও আছিল গোটেই।
উ এই কেইদিন মানৰ কাৰণে কৰি কি ল এ চলি বনালাগে বস্তুটো।
সেইটোয়ে এতিয়া আকৌ সি লাহে- ধীৰে খীনাই-খীণাই আহি আছে।
উম, এতিয়া আৰু জিম কৰি আছে।
অ', এতিয়া আৰু আহি আছে সি ৰেগুলাৰ আহি আছে এতিয়া নহলে আকৌ শুকাই যাব না।
উম। তুমি ও পিছে এতিয়া জিম মানে কৰিয়ে থাকিবা? ইম কৰি থে কিব পাৰ পলে।
অ', পাৰালেক কি কৰি থাকিম ৰবা।
আৰু জব তব কৰিলে কৰিব পৰাা নাই যিন্তিম।
চবটো পলে যদি টাইম মিলে তে ৰিম মানে বাদ নিদিও মানে বস্তু।
উম, টাইম যদি নিমিলে আৰু।
নিমিলে আৰু উপায় নাই আৰু হেৰি দিব লাগিব আৰু আকৌ আগৰ নিচিনা সিনাই যাম আগৰ নিচিনা সিনাই যাম মানে কি তোমাৰ যদি প্ৰটিন কাৰ যবোৰ যদি ঠিকে লৈ থাকো কিনাই নাযাওঁ মানে খালি চেভটো যাব আৰু বাকী আমাৰ যিটো। অসমীয়া মানুহে হেল্ডি বুলি কয় আৰু। পেট পট ওলোৱাতটো এনেকুৱা হৈ যায় ম আৰু তেতিয়া।
আচ্ছা, আচ্ছা উম।
এ ষ্ট্ৰেন কমি যাব আৰু সেই। এয়াতো ষ্ট্ৰেন বাঢ়ি আছে দিয়চোন জিমত যাওঁ সেই বেব ডাঙ ষ্ট্ৰেন বাঢ়ি আছে।
জামাৰ চামাৰ কিমান কেজি ডাঙা মান সেইকাৰণে কি বুলি কয়। অ', এইটো বাইচেপছৰ কৰা নে।
এ দাম্বাল মানে ডাঙা যায় এনেই। নাম্বাল মই কালি কিমান পোন্ধৰ পোন্ধৰ পাইছ মাৰি আছিলো। তাৰপিছত তোমাৰাৰ মাৰ মই তোমাৰ টুৱেটি ফাইভ। কেজি দি প্লাছ মেচিনটোৰ চাগে তোমাৰ বিশ কেজি।
উম।
তাৰ পিছত মই তোমাৰ বাৰ্বেল কাল মাৰো তোমাৰ কালি মই এটা চছেট মাৰছিলো তোমাৰ পোন্ধৰ, পোন্ধৰ। ত্ৰিশ আহ ইফালে বিশছ। পঞ্চাছ কেজি ত এনে ন পঞ্চাছ কেজি এটা মাৰ। ছিলো আৰু বাকীকেইটা তোমাৰ মই হেৰি আহ। ফালে তোমাৰ দহ বিশ ত্ৰিশ থাৰ্টি কেজি দিয়া নমাৰ। মই মানে বহুত হেভি মাৰো আৰু। তামত। আৰু মোতকে বহুত হেভি হেভি মাৰা আছে তুমি মানে দেখি বিশ্বাসে নকবা এেইটা এনেকুৱা কিনণিন্ ন তুমি। চক খাই যাবা মানে জিমত যেনেককা হোবি মাৰে বাপটোৱে।
উম।
বহুত হেভি দাঙব পাৰে এইকেইটাই ৰাতৰ আগত বাৰু মই পাই নাপাওঁ।
অ'। তোমাৰ পিছে সেই কি বুলি কয় আহ কথম পি জিম জইন কৰিছিলা। এতিয়া তুমি পাৰ্টিছৰ ডম্বলি আছিলা কিমান কেজি দাঙচিলা।
তেতিয়াতো মই কম দাঙো তোমাৰ হেৰি চাৰি, সাত দাঙো বা দহ দাঙো সেনেকুৱা। দছেদিও কিবাকে যায় আৰু চাৰে আঠ ডাঙো আৰু সেইটোৱে কমফৰ্টেবল লাগে তেতিয়া।
প্ৰথমতে যিটোম পাব লাগে সটোয়ে দাঙিব লাগে ন।
অ, মানে তুম তোমাৰ এনেককা আৰু এক, দুই মাহ গুচি যাক। তাৰ পিছত তুম ৱেইটটো বাঢ়াই, বাঢাই যোৱা আৰু যেতিয়া তোমাৰ একছৰেছি হাৰ পিছ তুমি প্ৰগ্ৰেভ অভাৰলোড কৰা আৰু মানে প্ৰত্যেক সপ্তাহে, সপ্তাহে বেছি ৱট মাৰা আৰু যাদা পাঁচ সপ্তাহত সেই ট মাৰতে তিটাট গৈছে তিটা প গৈছে তাৰে নেক্স যাতে মাৰোতে তোম চাৰি বা পচটা যায় এইটো মানে প্ৰগ্ৰেভভাৰলড বুলি কয়। বেছি, বেছিকে যদি যাই থাকে।
অ'। আচ্ছা, আচ্ছা।
বাকিও এই মূলত অমিততে কেতিয়াবা মাৰিবা হ ৰ'বা গধূলি থাকোতো হেভিয়ে মাৰ মোৰ লগৰ মাৰ্গ ব আহিলে।
আৰু এনেই নৰ্মেল কিব কম মাৰি সি?
সি নৰ্মেলি দাদাক এটাৰ লগত মাৰে কম, কম মাৰে মই কৈছো তো মাৰিবই লাগিব মানে। তেনেকুৱা আৰু তাক লগাই দিও তাক যা-যায় এটা, দুটা হলেও যায় কিন্তু সি অকলে থাকিলে নামাৰে। ভয় কৰে মোৰ লগত মাৰিলে তাক মাৰাও আৰু হেভি মাৰা
অ', অ', এবাৰ তুমি মাৰা এবাৰ হিমালয় লগত এবাৰ মাৰি থাকা আৰু তাই
অ, সেনেকে মাৰো আৰু।
কিমান টাইম কৰা তোমোকে দেৰ ঘণ্টামান কৰা নাই ননে। ন, একঘন্টা মানত হয় ন, নহয় এক ঘন্টা মানত।
এক ঘন্টাত হয় যদি এটা মাচাল মাৰো, এক ঘন্টাত হৈ যায় তেতিয়া।
আৰাম চ হয় দুটা মচন ম ডেৰ ঘণ্টা লাগি আ যায়।
দুট মাত মালে টাইম লাগে ৰেষ্টটো ল'ব লাগে না প্ৰত্যেক চেটৰ মাজত ভাগৰ লাগি যায়।
অ, কাৰণ মানে অকমান ভাগৰো লাগে যায় ন সচে লাগে।
তে, তুমি যদি প্ৰত্যেকেইটা চিৰ ইমান হেভি হে মাৰা ভাগৰ লাগবই ন। এনে ৰেষ্ট ল'ব লাগে।
এ, এটা চেট মাৰি লয় এটা চেট মাৰি কিনে কিমান টাইম ৰখা?
মই এটা চাইট মাৰি পনাৰ দুই মিনিট মান ৰখো আৰু ৰেষ্ট
ত, মেছে তছত মাৰ আৰু।
অ, তাৰপিছত নেক্স চটটো মাৰো কেতিয়াবা তাতকেও কম ৰে মই ধৰা এটা চছেট মাৰি উঠিলো। মোৰ লগৰতটো মাৰি আছে তাৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে ৰখ তাৰ হোৱাৰ পিছত আকৌ মই মাৰ ষ্টাৰ্ দিওঁ সেনেকুৱা আৰু। বাকী চোন তুমিও জিম লাম বুলি কৈছিলা কেতিয় ল'বা?
এই মই মানুহে বিচাৰিব পুৱা নাই অ, জিম কৰিবৰ কাৰণে।
কি কোৱা মানুহ লাগে নেকি তোমাৰ?
উম, অকলে যাব ভাল নালাগে অ, এ এটা লগৰ পাইছো ন পৰা যাম বুলি কৈ আছে।
নেক্সট মন্থ, নেক্সট মন্থ আৰু কেতিয়া যই ঠিক নাই দিয়া।
অ, ৰে সেইটোয়েতো দুটা লগৰ পাইছো দুটাৰ লগৰে মানে দুটা বেলেগ, বেলে দুটাৰ, দুটা চিন নাপাই বাৰু তাতে কৈছে কি নেক্সট মানথৰ পৰা জইন কৰিব বুলি কৈছে এক তাৰিখ পৰা
তুমি অকলে যোৱ জিমত যায় লগ এনে বনিয়ে যায় তাতে পাই যাবা ত
মইটো গ'লে মৰ্ণিং টাইমত যাম ছয়টা মানত, চাৰা ছয়টা, সাত ইভিনং, ইভিনং, ইভিনিং টাইমত নাযাও মানে।
অ, মৰ্ণিং টাইমতো তেতিয়াতো ডাঙৰ, ডাঙৰ মানুহবোৰ বেছি আহ মৰ্ণিং টাইমত। এতিয়া পাই যাব পাৰা কোনবা হলেওদি আহে সেইটো টাইমৰ লগত
অ', অ'। আছেও যিমান লগৰ মানে যিখন জিৱনতে নাকে তাতে এটা ন এটা লগৰ পাম সেইটো মই জানো। অ' কি বুলি কয় এই কমাৰ আমাৰ ঘৰৰ ওচৰে ন আৰু মানে মানে কৰে চব্ কত কামে ন কামে লগ কৰে বা ইভিনং টাইমত লগৰ এইই আমাৰ এখন ওচৰত আছে ইভং ইম পাঁচ ছয়টা মান লগৰে তাতে জিম কৰে চাৰিটা মানে কৰে তাতলও ইমান খ নহয় লগৰে হয় ভালেই হয় ইমান খাচো নহয় ইমান বেয়াও নহয় আৰু বুজি পাইছ মিডিয়ামতহয়। ন ইভিনঙ মই নকৰো যমটো। তাতে মৰিং ৱাক কৰিলে বাৰু ইভিনিঙত কৰেলোক মণিংৱ কৰিম মানে।
মাৰ ইভিনিংত
মই ইভিনিঙত নালাগে জ মই মৰ্ণঙত কৰিমল।
এনে তুমি আগতে জিম কৰিছিলা নে নাই?
নাই মাজদি দুইমাহ তিনমাহ কৰিছিলো।
কত কৰিছিলা?
অ তাতে কৰিছিলো মই য'ত ক'লোেই মাত্ৰ তোমাক চিনাকি আছে বুলি কলো যে ততি আৰু আৰু।
অ', অ', অ' এতিয়া বাদ দি বাদ কিয় দি দিলা মানে?
এ বাট মানে মই পেকজ তিমাহ লৈো তিনিমাহ কৰি কিনে নগ'লেৱ তাৰিছত। মানে পৰা পেকেজ তটো ক্লিয়াৰ কৰছো।
দিন মানে কিবা ৰিজাল্ট পাইছিলা না?
ৰিজাল্ট পাইছিলো সেইটো কাৰণে ইবাৰ কৰু কৰু লাগি আছে এতিয়া মই এৰিব নালাগিছিল এতিয়ালৈ মই ভালে হৈ গ'ল হয়। সেইকাৰণে তো মানুহটো ফুলি ফুলি গ'লো হয় মানুহটো এই জিম নকৰা কাৰণে মানুহটো ফুলি গ'লো বহুত বেয়াকে। পেত চেত উলাই গুচি গ'ল।
তেতিয়া অলপ মেইনটেইন হৈ থাকিলে হয় বস্তুটো।
মেইনটেইন হৈ থাকিলে হৈ আটলিস্ত অকনমান হ'লেও ৰিজাল্ট ভাল পালোঁ হয় আৰু। মানে এতিয়া মানে এতিয়া মোটা মানুহৰ ভালে খিনি হ'লে হয় ন উম।
ত পঢ়ি থাকিলে মানে এৰি দিবা নালাগিলে হৈ তাতে। কণ্টিনিউ কৰা আৰু নোলোৱা যদি নলবাই কিন্তু কৰিলে কণ্টিনিউ কৰা আৰু এইটো কথা।
উম মানে এনেকা আধাতে থাকিব নালাগে ললো এৰি দিলো ললো এৰি দিলো।
সেইটোয়ে তোমাৰ মানে বেলেগক দেখি য'চতে বা চাই জিম যাম বুলি।
উম এ মোৰ বেলেগৰ বেলেগক দেখি মই জছো মোৰ মানে জীৱৰ চৌকিন মোৰ সৰুৰ পৰাই হা মানে সৰু পৰাই মই ইণ্ডিয় এইবিলাক জিম টিম এইবিলাক মানে বৰি চৰি কৰি থাকা সময়ত সৰু থাকোঁতেও কৰিছিলোঁ এইবিলাক। আহ মানে ত মানে এইবিলাক বৰ চগে সৰু পৰাই দিয়া তোমাকনো কি ক'ম আৰু এইবিলাক।
অ' সৰু পৰা চখ যদি তুমি যোৱা আৰু। কণ্টিনিউ কৰা ইমান ভাবি লাভ নাই অকলে যোৱা আৰু
চাওঁ ৰবা কি কৰো তাকো আৰু এতিয়া ভাবি আছো ঘৰত থাকি থাকি অকমান বৰ হৈ গলো ন। পোন্ধৰ তাৰিখৰ পৰা কাম এটা চালোঁ কৰিম কৰিব বুলি ভাবি আছোঁ আৰু।
অ' কি কাম?
এ মই য'ৰ য'ত এৰিছিলো তাতে আৰু কৰিম বুলি ভাবি আছো।
পোন্ধৰ দিনৰ কাৰণে নেকি?
পোন্ধৰ তাৰিখৰ পৰা আজি এঘাৰ তাৰিখ ন।
অ' আচ্ছা তাতে আকৌ জইন কৰিবা? তাৰে পৰা বোলে আৰু তুমি ওলাই আহিলা আৰু
উলাই আহিলোঁ বাত কি কৰিব আৰু মিল কৰা নাই বুলি কৈছে মাতি আছে এতিয়াও কৈ আহি যোৱা আহি যোৱা মিল কৰা নাই এতিয়াও কৈ আছে। সেই কাৰণে ময়ো কৈছোঁ ঠিক আছে মই পোন্ধৰ তাৰিখে চাইছোঁ বুলি কৈছোঁ এইবাৰ।
এনে তোমাৰ নত নতুন কামটো কি হ'ব তাতে?
নতুন কাম দেৰি আছে বহুত দেৰি আছে তোমাৰ এইটো মানে পিছাই আছে। এ মানে এইটো কামটো প্ৰথম কেতিয়া কথা হোৱা আছিল জানা প্ৰথমতে হোৱা আছিল ডিচেম্বৰ নহ'ল তাতে হোৱা কৈছিল ফেব্ৰুৱাৰীত তেতিয়াওঁ নহ'ল হা তাৰপিছত হোৱাৰ কথা আছিল মাৰ্চ এন্দিং মানে বিজনেছৰ মাৰ্চ এণ্ডিং টো জানায় তোমাৰ থাৰ্তী ফাৰ্ষ্ট মাৰ্চ তাৰমানে এ সিফালৰ পৰা বিজনেছৰ নতুন ইয়াৰ ষ্টাৰ্ট হয় হা তেতিয়া হোৱা কথা হৈছিল তেতিয়া নহ'ল গৈ আগষ্ট কথা ক'লে আৰু আগষ্টৰ পৰা আৰু পিছাব মই জানো যদি আগষ্টৰ হ'লে হয় নে এতিয়ালৈ হায়াৰিং হৈ গ'লে হয়। বুজি পৈছা মানে কৈ কি যেতিয়া কাম ষ্টাৰ্ট হ'ব তাৰে একমাহ আগতে হায়াৰিং দি হ'ব বুলি কৈছে। অ', হায়াৰিঙৰ নামেই নাই বা একো খবৰে নাই চ' এইটো যাই যায় আৰু ছেপ্তেম্বৰ মান হৈ যাব অক্টোবৰ মান যাব মই জানো বস্তু বহুত বস্তু আহিছে ব ৰেইনকট চেংকট আহিছে কিবা বাস্কেট চাস্কেত আহিছে এইবিলাক বস্তু আহিছে বাত কাম কিয় ষ্টাৰ্ট হোৱা নাই এইটোৱে ভাবা নাই আৰু ইমান প্ৰচেছটো শ্ল' হৈ আছে গমেই পোৱা নাই কিয় বা। মানে একচুৱেলী কি জানা এই য'ত তোমাৰ মানে হোৱাৰ কথা আছিল আৰু অ তোমাৰ এইটো ৰিলায়ন্স স্মাৰ্টাৰৰ ওপৰত মালিকে মানে পাৰ্মিশন দিয়া নাই মিল কাৰণ ৰাতিৰ কাৰণে পাৰ্মিচন দিয়া নাই মালিকে মেইন সিটো কাৰণে হ'ব পৰা নাই তাতে মানে সি অ কিবা আৰু দুই এটা আৰু প্ৰব্লেম আছে সেইবাকৰ কাৰণে হ'ব পৰা নাই সেইটো এটা মেইন প্ৰব্লেম। আৰু সেই বস্তুতো তাতে কৰিব লাগিব ন বেলেগত কৰিব নোৱাৰে। কাৰণ তাতেতো চব বস্তু আছে যে দিনত পাৰ্মিচন আছে দিনত এইবিলা বস্তু চস্তু বেছি আছে তাহাঁতে বা ৰাতিৰ কাৰণে পাৰ্মিশনটো দিয়া নাই এ সেইবিলাকৰ কাৰণ তোমাৰ আ কি আছে বস্তু বিলাক সেইবিলাকৰ কাৰণে বস্তুতটো হ'ব নাই আৰু বেলেগ জেগাতো খুলি দিবো নোৱাৰে ন হঠাতে মানে সনেকুৱা টাইপৰ বস্তু আৰু